হেল্ল',
হেল্ল', অ', হৰজ্যোতি কি কৰি আছা বাবা?
অহ- অহ এনেই আছো তুমি?
অহ, মই এই খাই বৈ বাহিৰত ওলাই আছো। বতাহ খাই আছো অলপমান। বৰ গৰমে ভিতৰত।
অহ, '
ভিতৰত বহুত, - গৰম বোলো সেইকাৰণে বাহিৰত ওলাই আহিলো। আছে ভালে আছে, তোমাৰ?
অ', ঠিকে আছে দিয়া।
অ', এইয়া হৰজ্যোতি, তোমালোকৰ তাতে বোলে ছজনা গছ আছিলে দুডাল মান ডাঙৰ- ডাঙৰ।
অ, ডাঙৰ মানে এডালতটো ভাঙি গল এ, এডাল আছে। আৰু কঁঠাল আছিলে। এই দুডাল,
অ', মই, এই হয়-হয় মই এই আগত, আগতে এবাৰ গৈছিলো নহয় তোমালোকৰ ঘৰত তেতিয়া সেই ছজনা দুডাল দেখিছিলো এ', কিন্তু তেতিয়া ছজনা লগা সময় নাছিলে এ ', মই মানে ৰিচেন্টলি মোৰ মনত, পৰিযেও তোমালোকৰ তাত এইটো গছ দুডাল দেখিছিলো যাওঁতে এ'লাগিছিলে নে নাই বা বা লাগি আছে নে নাই সে সেইটোৱে সোধো বোলো। অ', ঠিকছে খালা নেকি? ছজনা এইবাৰ।
নাই লাগিটো আছিলে কিন্তু মই ওচৰৰ মানুহবোৰও লৈ যায় আহ ', চাব লাগিব যদি আছে নিব পাৰিবা দুডাল মান মই পাৰি থৈ দিম বাৰু।
অ, আৰু এইবাৰ মানে, অহ ',
এইটো মানে একদম সৰু পৰা আছে ন', -ত ', তাৰে ওচৰে -পাজৰে মানুহবোক গম পাই ত ', সিহঁতে লৈ যায়।
হয়- হয়। অহ, আৰু ছজনাতটো মানে চিজনেল হয় ন', মানে বছৰত এবাৰহে হয়।
হয়।
সেইকাৰণে হেঁপাহও লাগে খাইকেনে।
মানে ওচৰৰ মানুহবোৰে অকমান থাকিলে আমি কেতিয়া মানুহ নাথাকিলে, লৈ যায় গোটেবোৰ। আৰু এই বতাহ বৰষুণৰ চিজনত তো মানে সৰি পৰি তলত
অ সেইটোও হয় আৰু এইবাৰ এইবাৰটো টো চাগে এনেকুৱা বতাহত সৰি পৰা নাই চাগে। কিয়নো এবাৰ বতাহ বেছি দিয়া নাই ন বৰষুণহে দিছে।
উম অ নাই এডাল কৰিছিল ন এডাল নিলে
অ মানে বতাহত ভাঙিছে
তোমাৰ দুমাহ মান হ'ল এডাল গছ ভাঙিলে, আৰু সুন্দৰ বহুত। ত আমাৰ এইটো ফালে বান্দৰ বহুত
বান্দৰ সেইয়া কি উৎপাত নেকি বা? বান্দৰৰ
একদম উৎপাত বহুত, মানে ঘৰত একো বস্তু ৰাখিবই নোৱাৰি, চব ওলাই লৈ অত্যাচাৰ কৰি দিয়ে আৰু চজনা বুলি নহয় যিকোনো গছতে এক একো গছে হ'ব নাপায় একো ফলে থাকিব না-
অ ইমান উৎপাত হয় এই বান্দৰবোৰ কৰ পৰা আহে? ইমান, তাৰ মানে ওচৰত কি জংঘল আছে নেকি পুৰা?
হয় ওচৰত তোমাৰ বশিষ্ঠ মন্দিৰ আছে ন, তাৰ সেইটো ফালৰ পৰা জংঘলটো ন গোটেইটো ত সেইটো ফালৰ পৰা আহি যায়। আৰু ইয়াতে খাব পাৰি বেছিকে যে মানুহবোৰৰ ঘৰত সোমাই
অ হয় হয় বৈশিষ্টয়তো বান্দৰ বহুত তে আছে অ। হয় দিয়া হয় দিয়া মানে তোমালোকৰ মানুহ ঘৰত নাথাকিলে বান্দৰৰে উৎপাত হয় আৰু বেছিকে ন?
অ একদম, মানে একো ফলে খাব নাপাও। কিবা ৰুলেও তোমাৰ দুদিন মমান থাকে, পিছত সৰুতে মানে বান্দৰবোৰে ঢালি দিয়ে বা ফলবোৰ খাই দিয়ে
অ' আৰু তই বান্দৰকতো মাৰিবওতো নোৱাৰা ন! আৰু বান্দৰবোৰতো জাকে জাকে আহে
হয় আৰু যদি কিবা কাৰণত দৰ্জা খোলা থাকে মানুহ নাথাকিলেও তে ঘৰত সোমাই বস্তুবোৰ পেলাই বাচন চাছন ভাঙে
তাণ্ডৱে কৰি যায় আৰু পুৰা
একদম উৎপাত কৰি দিয়ে
অ, আৰু আৰু কি কঠাঁল গছ থকা বুলি কৈছিলা ন? কঠাঁল লাগিছে চাগে ধেৰ ন?
বৰ্তমান এতিয়া লাগু আছে। তুমি চব্জি খোৱা নি চব্জি? পোতে নিব পাৰা
এই মইতো সেই পকা কঁঠালতকেইেততো সেই চব্জি বনাই খায়হে বেছি ভাল পাওঁ অ'
অ তেতিয়াহ'লে মই কেতিয়াবা পাৰি থম তুমি আহিবা লৈ যাবা
হয় হয় মানে কি হয় জানা পকা কথা হয় হয় মানে পমা পকাটো কিয় নাখাওঁ এই তোমাৰ গৰম দিনত আঁ যদি পকাটো পকা কঠালটো খোৱা হয় না বেছিকে গৰম লাগি যায় আৰু আৰু পুৰা ঘামচিবোৰ ওলাই মোৰ কঠাঁল খালে মানে সেই ঘামচি ওলাই সেইকাৰণে মই পকা মানে পকি যোৱা কঠাঁলটো মই নাখাওৱে সেই সৰুতে এই আগতেতো বজাৰৰ পৰা কিনি আনি খাইছিলো এতিয়াাতো সেই ঘৰৰ ওচৰত ছে দুডালমান গছ তাৰ পৰাই সিহঁতে দিয়ে বাৰু ওচৰ চুবুৰীয়া গিটাই মই মানে খুজি হলেও মই আনো সৰুতে আনো এসজ বা দুসজ হলে খাওঁ আৰু পকা কঁঠালটো মই নাখাওঁ পকা কঠাল খোৱাতো দিছোঁ ঘামচিৰ কাৰণে
খাই চাব পাৰা আমাৰতো অলপ মানে মিঠা তোমাৰ বেলেগতকে অলপ টেষ্টটো বেলেগ পালা হয় হ'ব এইবাৰ বাৰ হয় এবাৰ পকিলে মই তোমাক দিম দো খাই চাবা আমাৰো অলপ টেষ্টটো বেলেগ আছে
অঁ দিয়া দিয়া পকিলে বাৰু মই যদি যাওঁ একেলগে সেই ছজনা কেইডাল মানো আনিম আৰু সেই সৰু এটা কঁঠালো আনিম
অঁ অঁ হ'ব মই মই পাৰি থৈ দিম দিয়া তুমি এ আহা মোক জনাবা তাৰে আগতীয়াকয় মই পাৰি থৈ দিম কাৰণ মানে বান্দৰ থাকেতটো তই বান্দাৰে চব খাই থৈ দিয়ে ত তুমি কবা মই আগতীয়াকৈ দুডাল মান পাৰি থৈ দিম
অঁ অঁ আৰু বান্দৰে কঁঠালতটো নাখাই চাগে
কঠাল কঠাল বোৰ খাই মানে বেয়া কৰি দিয়ে সিহঁতে সিহঁতে বোলে জপিয়াই জপিয়াই জঁপিয়াই থাকে ন তো তলত পৰি যায় পৰি গ ফাটি গ'ল কঁঠালটো বেয়া হৈ গল
অঁ অঁ মানে মানে সিহঁতে কেঁচা বস্তুটোো সেনেকুৱ ধৰণে নাখায় কিন্তু সেই মানে জাপ মাৰোতে সেই কঁঠালত ছিঙি মানে ধৰি দিয়ে চাগে ছিঙি যায় ছজাবোৰো ছজনাওতো নাখায় চাগে ক মানে কেচাই সিহঁতেও অঁ ডাল ডাল ডালত যেতিয়া সিহঁতে জঁপিয়াই তেতিয়া সেই ডাল ডাল ভাঙি য তেতিয়াহ'লে চজনাতো বেয়া হৈ যায়
বেয়া হৈ যায় আগৰ এডাল গছ তেনেকে ভাঙি গ'ল এই জঁপিয়াতে জপিয়াইতে মানে পুৰণা গছ ন ত সেই জপিয়াই
অ অ আৰু ছজনা গছ আৰু অ আৰু ছজনা গছ এনেও কোমল থাকে তোমাৰ সাধাৰণ বতাহ যদি দিয়ে ভালদৰে তেতিয়াও ভাঙা যায় সজনা বস্তু বহুত ঢিলা হয় ন পত কি অ মান মানে পৰুকে ভাঙি যায় অ দিয়া ঠিকে আছে বাৰু আৰু এই বান্দৰৰ উৎপাত আহ কেনেকে মানে ৰুধিব পাৰি আগৰ পৰাই সেনেকুৱা হৈ আছে নে এতিয়া বেছিকে হৈছে
নাই এতিয়া বেছি হৈছে মানে কি আগতে পাহাৰত মানে মানুহ চানুহ নাছিল ন পাহাৰৰ ওপৰ ফালে ত বান্দৰবোৰ সেইপনেি আছিলে এতিয়া পাহাৰত চব ফালে ঘৰ সিহঁতেও ক'ত থাকিব চব পাহাৰৰ পৰা নামি আহিছে তললৈকে
অ আৰু আগতে মন্দিৰৰ ওচৰত কিমান ডাঙৰ ডাঙৰ গছ আছিল ন এতিয়াতো গছো কাটি দিছে অ আৰু মন্দিৰতোতো সদায় মানুহৰ মানে এ পুৰা ভিৰ থাকে ন ত মানুহৰ মাজতো সিহঁতে যাব ভয়ে কৰে
আৰু আ আৰু আগতে মানে কেনেকুৱা আছিলে তোমাক মন্দিৰত গলে বান্দৰ কাৰণে কিবা খোৱা বস্তু চোৱা বস্তু লৈ গৈছিলে আজি কলে মানে আজি ক এনেো মানুহে নিনিয়ে ত সিহঁতে ভোকতে কি কৰিব আৰু এই মানুহ ওলাই আহে তাৰ পৰা ওচ সৰতজী গাঁও গাঁওবোৰ আছোঁওবোৰত গুচি যায়
অ সেইকাৰণে হয় সেইকাৰণে হয় সিহত সিহঁতে থকা জেগা নোহোৱা হৈছে মানুহৰ আহ ঘৰৰ ফালে নকৈ কতনো যাব বেচৰাহত
আৰু সিহঁত মানে সিহঁতক দুখ দিও লাভ নাই কাৰণ সিহঁতেওতো খাব লাগিব চলিব লাগিব
তাকেেতো কিন্তু বান্দৰীতো আৰু সেই বেয়া বস্তু কেঁচাও নাখায় ন ফল মূলৰ বাহিৰে সেইকাৰণে সেই গোটেইখিনি বেয়াই কৰি থৈ যায় চাগে
আহ চব চাফা কৰি থৈ দিয়ে একেবাৰেবাৰে
অ আৰু এই ছজনাৰ গছটো কেনেকে হয় এ মানে পুলি ৰুব লাগে এনেে কি কি কৰিলে ছজনাৰ গছটো হয়
পুলিৰ পৰাই হৈছে কাৰণ মই এইডাল যোনডাল গছ এতিয়া আছে এইডালতো মই জন্ম নোহোৱাৰ আগৰ পৰাই আছে
অ মানে মই শুনিছিলো যে ঠাৰি এডাল কাটি আনি কিনে ই দিয়া য তেতিয়া স াৰৰ পৰা গছ হয় বুলি শুনিো
হ'ব পাৰে বিশেষ
নাজানো বাৰু মই এইটো অ মই মানে আমাৰ ইয়াতে জোগা আছিল ো মানে ভালেখিনি জোগা আছে খালি ঠাই ত কিবা কিবি মানে ৰুব মন গৈছিল কিন্তু এতিয়া ছজনাৰ পুলিটোোতো মই একোতো দেখাও পোৱা নাই
সজনা নালাগে ৰৰুবত এই বিশাহ বহুত
ছজনৰ পাছত।
বহুত হয়।
ঔ
মানে পিছত অসুবিধা পাবা এইটো কাৰণত
অ', বিছা হয় নেকি বহুত? এ বে নিজে নিজে হয় নিজে নিজে গুচিও যায়, এনে সেই ৰৈয়ে থাকে বিচাবোৰ।
বহুত হ'ব, মানে অলপ অলপ। এটা সময়ত বহুত হৈ যায় আৰু।
অ' দিয়া তেনেহলে চাওঁ। যদি এ, সেনেকুৱা ধৰণৰ কৰ'বাত পাওঁ আ, ভালতো য-য'ত বিছা চিছা নালাগে। নহলে হেই বেই গৰমত তোমাৰ বিচা দেখিলে মোৰ এনে খোজতি উঠি যায়। আৰু তাৰ ওপৰত বিচাৰ বাঁহটো টো আনি কেনে ৰোৱাত কে নোৰুৱা ভাল। অ' দিয়া দিয়া, মই সেইকাৰণে ফোন কৰিছিলোঁ বোলো ছজনা আছিল, শেষ হলনে আছে বা! যদি আছে মই কেইডাল মান আনি খাব মন গৈছিলে দালিত ধালি। ঠিকে আছে বাৰু। হয়, হয় মই আগ, অ, ঠিক আছে, মই আগতীয়াকে ফণ কৰি কিনে জনাই দিম তোমাক। তুমি আ, ছিঙি থৈ দিবা। দিয়া মই ৰাখিলো হা। অ', অ', ঠিক আছে। অহ।